কি কৰিছা?
মই এইয়া ঘৰ ঘৰতে ঘৰতে।
ভাত-পানী ভাত-পানী?
ভাত-পানী এইয়া তাকে বনাই আছো।
বনাই আছা, কামলে যোৱা নাই?
উম উম তাৰমানে
ব্যৱসায় কেনেকে চলিছে?
ব্যৱসায় ঠিক ঠাক। ঠিক ঠাক ঠিক ঠাক উম।
অ। বাকী এতিয়া কিবা ভাবিছা নি? মই তোমাৰ ঘৰতে আছিলো।
মই বোলো ফোন এটা কৰো মই আছিলো এনেই ৰ'বা কি কৰিবা আৰু। আহিছোহে এই মাত্ৰ টাউনৰ ফালে গৈছিলো।
কলেজ
তাকে মই বোলো ভাবিছিলো কলেজ বন্ধ হৈ আছে যে যোৱা নাই সেইকাৰণে। মই ভাবিছিলো কিবা বোলো নতুনকে কিবা এটা আৰম্ভ কৰো নিকি।
কি কৰোঁ বা এতিয়া?
কি কৰা মানে মই ভাবিছো ছেকেণ্ড হেণ্ড ডিলাৰ এটা খোলাৰ কথা।
অ বাইকৰ নে কাৰৰ বাইক নে কাৰ?
কাৰ কাৰৰ চাৰি চুকীয়া।
হয়
লাগিব। পইচা ধেৰ লাগিব আৰু অলপমান মেনেজ কৰিব লাগিব কিবা কিবি কৰি।
দচ লাখ মান টকা লাগিব। বুলি ক'লে অ দচ লাখ মান লাগিব। দচ
তাকেটো আৰাম উম সেইটো কাৰণে ভাবিছো মই বোলো মানে ধৰ কিবা এটা কৰি মেনেজ কৰি লৈ পেলাই আমি আৰম্ভটো কৰিলে ভাল আছিলে। মই অকলেটো কৰিব নোৱাৰিম। সেইকাৰণে বোলো তোমাকে ফোন এটা কৰো সুধো।
পৰা যায়।
বুইছা।
কোৱা
এতিয়া অ মোৰ জেগা অকণো আছে গট গাঁৱৰ ওচৰত।
অ এই হেৰিটোত ন বিল্ডিংটোত?
অ বিল্ডিংটোতেই এই দখতে।
উম।
বোলো জেগাটো টো আছেই জেগাটো হৈয়ে আছে তেনেহ'লে বাকী সেইখিনি অকমান মিলাই মেলি যদি কৰো আৰু।
পইচা-পাতিও দিবলগীয়া নহ'ব চাগে পইচা-পাতিও দিবলগীয়া নহ'ব চাগে।
সেইটো সেইটো সেইটো সেইটো আমাৰ আমাৰ মানে দাদাৰে।
নিজৰে হয় নহয় ন?
উম নিজৰ নিজৰে। সেইটোত টেনশন নাই সেইটো এনেই পৰি আছে। উম সেইটোৱে।
ৰাখিম বুলি ভাবিছো।
কেনেকা মানে তুমি কি ভাবিছা মানে তোমাক মই সুধিছো তুমি কেনেকে ৰাখিলা তোমাৰ মানে কোনবিলাকৰ পৰা হেৰি হ'ব?
আমাৰ ইয়াতটো এল্ট', চুইফ্ট ডিজাৰ এইবিলাকেই যাব তাতকে ওপৰতটো নাযায়গে
নাযায় ন মানে মই কি ভাবিছো জানা আমাৰ ডিলাৰৰ চাইডতে মানে ইফালেও এটা সৰুকে ৰুম এটা আছেই। ঠিক আছে তাতে মানে তোমাৰ এই যে আমাৰ তেজপুৰত চলি আছে ন ডাইভেক্স
অ তেনেকুৱা অ সেইটো কৰিলে সেইটো লাভ আছে।
অ সেইটো কাৰণে কৈছো মানে চোৱা ডিলাৰটো থাকক আমাৰ ডিলাৰটো চাইডতে আমাৰ সেই ৰুমটো আছে যেতিয়া কি কৈছা?
তাৰ কাৰণ আক গাড়ী এক্সট্ৰাকে ৰাখিব লাগিব নহয়?
ন নহয় সেই তাৰ কাৰণে মানে মোৰ গাড়ী মানে মই মই মানে কণ্টেক্ট এটা পাই আছো হা। বুইছা মই কণ্টেক্টো পাইছো সেইটো কাৰণে মই ভাবিছো কি তাৰ পাই গাড়ী লৈ আনিম উঠাই দিম আৰু।
উম।
এইখিনি সেইকাৰণে মানে মই ভাবি আছো মানুহৰ কাৰণে ধৰ ৰাইজৰ কাৰণে আৰু মানে ধৰ তোমাৰ
উম।
এ মানে এই এল্ট, চুইফ্ট ডিজাৰ সেইবিলাক নাৰাখো ৰাখিল অকন ভালবিলাকে ৰাখিম। কম প্ৰাইজতে ৰাখিম উম ছেভেন চিটাৰ হওঁক তোমাৰ আৰ্টিকা হওঁক। তোমাৰ নহ'লে তোমাৰ এইখন বলেৰো হওঁক স্কপিঅ' হওঁক, থাৰ হওক থাৰ নহ'লে এইবিলাকেই আৰু। আকৌ কেইটা এইবিলাক মানে ধৰ পাই যাম মানে মোৰ কণ্টেক্ট এটা আছে।
অ এতিয়া আৰম্ভ কৰিব পৰা যায়।
উম সেইটো কাৰণে মই ভাবিছো তাত সেইটো তেনেকে কৰো আৰু ছেকেণ্ড হেণ্ড তোমাৰ মতে আমাৰ তেজপুৰতটো তুমি ভালকে জানা তোমাৰ এনেও ডিলাৰ আছে আছেই যেতিয়া।
তাকেটো।
সেইকাৰণে মই ভাবছো তোমাক সুধো যে কেনেকে কোনবিলাক বে বেছিকে মানে ধৰ আমাৰ তেজপুৰত চলে।
তেজপুৰতটো চলাত এয়াই চলিব এলটো, চুইফ্ট ডিজাৰ তাতকে ওপৰতটো নাযায়। কাৰণ ভাল ভাল গাড়ীবিলাকটো ৰাখিবলৈ বহুত কষ্ট লাগিব ন। ষ্টাৰ্টিঙতটো সেইখিনি ৰাখিবগে নোৱাৰ।
উম।
তই ষ্টাৰ্টিঙত এখন গাড়ী ৰখাতকে আঠ লাখ টকা দি তই আঠ লাখ টকাত এখন যদি তই চুইপ ৰাখিব পাৰ।
আচ্ছা।
সেইটোতটো বেছি লাভ হ'ব মনিও দিলা আৰু দুখন, তিনিখন যেতিয়া চুত ৰখি থাকিব সেইটো এটা শুৱনি হ'ব
অ।
বলে ৰখি থকাতকে হয় নে?
অ হয় হয় সেইটোয়ে লাহে লাহে কৰিব লাগিব আমি এতিয়া। এতিয়া আমাৰ ইমান বেকগ্ৰাউণ্ড নাইয়ে যেতিয়া
বেকগ্ৰাউণ্ড নাই ক'ৰ কাৰ বেকগ্ৰাউণ্ড আজিৰ যুগত?
সেইটোৱে তাকে তুমি যদি উম সেইটোৱে তুমি যদি ভাবা কথাটো যদি তুমি যদি ভাবিছা পাৰ্টনাৰশ্বিপত যদি কৰো বুলি ভাবা তেনেহ'লে কি কৈছা?
পাৰ্টছৰ এই সৰু সুৰা ধৰ আজিকালি লাইটিং চাইটিং বিলাক বেছিকে লগাই ন একো বেলেগ একো ছাৰ্ভিচিং কৰিব নালাগে সেইবিলাকত হেদেক বহুত পাৰ্টছৰ এখন খুলিব পাৰ এই লাইটিং হওঁক ধৰ চাউণ্ড বক্স এইবিলাক যে
অ তাতে আমাৰ ধৰ মোৰ জেগাটো এৰিয়াটো অকণ ভালেই আছে ভালেমান এৰিয়াই আছে। চোৱা মই চোৱা মইয়ো মই কৈছো তোমাৰ মোৰ ৰুমটোৰ চাইডত ৰুমটো যোনটো আছে সেইটোত যদি মই যদি গাড়ী তোমাৰ ৰেন্টত দিয়াটো কৰো আৰু ইফালে এটা সৰুকে ৰুম এটা আছে তাত যদি আমি পাৰ্টচ খিনি ৰাখি পেলাই যদি তাতে লগোৱা কৰোৱা কৰো বেয়া নহ'ব কিন্তু।
যোনটো ৰুমৰ কথা কৈছো যে সেইটো কি কয় হেৰি কৰিম বুলি এইটো কি কয় এ ড্ৰাই ফ্ৰেকচৰ নিচিনা কৰিম বুলি ইয়াত। পাৰ্টচটো তাতে ৰাখি দিব পাৰিবা একো নহয় নহয়।
অ তাতে ৰাখিব পাৰিম ন আছে বাৰু মোৰ চাইডটো ৰুম এটা আছে টেনশচন নাই। মানে মোৰ সেইখন এ যোন দাদাৰ যোনটো বিল্ডিংটো মানে বিল্ডিংৰ তলত পাৰ্কিং এৰিয়াটো মানে সেইটো ধুনীয়া আৰু। তাত মানে তোমাৰ ডাঙৰকে আছে।
গাড়ী ৰাখিব পৰা জেগা
উম উম ধুনীয়া ধুনীয়া আৰু। আৰু আগফালেও আগফালেও ধৰক ফিল্ড এখন আছে ফিল্ডখনটো ৰাখি থব পাৰিম। সেইটো তোমাৰ সিহঁতৰে হয়।
আহিলে কৰিলে ধৰ চাফাও কৰিবলৈও ধৰক গাড়ীখন চলাই পেলাই
উম।
ন তাতে চলাব পাৰো।
পাৰি পাৰি মানে তুমি যদি তুমি কথাটো উম সেইটোৱে তুমি যদি কথাটো ভাবা আৰু তেনেহ'লে মোক জনোৱা, তেনেহ'লে মই কাইলে দাদাৰ লগত কথাটো পাতি মই তেতিয়াহ'লে পৰহিৰ পা মানে ধৰ যি যি দৰকাৰ হয় লাগতিয়াল বস্তুখিনি আনি-মেলি ধৰ কামটো ষ্টাৰ্ট কৰিয়ে দিওঁ বুলি ভাবি আছো।
অ এই জুলাইতে আৰম্ভ কৰিব পাৰিলে ভালেই এইটো চিজনত গাড়ী-চাড়ীবিলাক ল'বই এনেও মানুহে এই অক্টোবৰ এতিয়া দূৰ্গা পূজাৰ আগতে।
সেইটোৱে সেইটোৱে সেইটোৱে সেইটো কাৰণে সেইটোৱে নিজৰ কাৰণেও অকমান কিবা এটা ওলাব। আৰু মানে ভালে সেই সেইটোৱে সেইটোৱে। আৰু পাৰে যিমান মানে যিমান পাৰো আমি লাগি লাগি লাগি লাগি তিনিখন ভৰাই পাঁচখন কৰিম, পাঁচখন ভৰাই দচখন কৰিম।
উম।
তেনেকেই কৰিয়েটো আমাৰ ব্যৱসায়টো অকমান ডাঙৰ কৰিব লাগিব আৰু।
মেকানিক-চেকানিকৰ বাৰু সেটোকাৰণে চিন্তা নাই আকৌ চ চিনাকি আছে।
চিনাকি আছে?
উম কালাৰ-চালাৰ যদি কোনোবাখনত মাৰিবলগীয়া হয় বা কিবা-কিবি এনেকুৱা ধৰণৰ। আগৰম-বগৰম বনোৱাৰ পৰা
উম চিনাকি আছে যদি তেনে টেনচনে নাই। কিন্তু এতিয়া বিশেষকে কথাটো হ'ল কি তাত এতিয়া মই য পইচাটোতো পইচাটোয়েই তোমাৰ বিশেষকে হ'ল তাত এতিয়া আমাৰ ষ্টাফ লাগিল এতিয়া তুমিও তোমাৰ কামত বিজি থাকা, মইয়ো মোৰ কামত বিজি থাকো তো এতিয়া আমিটো তাকে ইমান টাইম থাকি দিবও নোৱাৰিম তাত তাৰ কাৰণে তোমাৰ দুই তিনটা মানুহ লাগিল কাৰণ পাৰ্টছৰ কাৰণে তোমাৰ এটা মানুহ লাগিল আৰু তোমাৰ য'ত মই গাড়ী ৰেণ্টত দিয়া কথা কৈছো তাৰ কাৰণেও এটা লাগিল আৰু তোমাৰ আমাৰ যোনটো ছেকেণ্ড হেণ্ড ডিলাৰটোৰ কাৰণেও ধৰ এটা হ'লেও লাগিলে তিনি, চাৰিটা মানুহ লাগি
তিনটা লাগিবই ল'ৰা।
উম তিনটা লাগিবই তাৰ কাৰণে কি জানা তাৰ কাৰণে যদি তিনটা ল'ৰা তোমাৰ কোনোবা এনেকা তোমাৰটো ডিলাৰ আছে ন তোমাৰ ডিলাৰ আছে যেতিয়া তুমি তোমাৰ এক্সপেৰিয়েঞ্চ থকা মানুহ বহুত আছে।
উম।
টো তুমি যদি তাৰ পৰাই যদি মিলাই মেলি কিবা এটা কৰিব পাৰা তাত যদি তুমি নতুন তিনিটাও ভৰাই দিয়া তোমাৰ আপ আপত্তি নাই।
উম।
তোমাৰ এইটো যেতিয়া ইমান ডাঙৰ এই ডিলাৰটো।
এতিয়া আমাৰ ল'ৰা ছোৱালী এজনী ল'ব লাগিব ৰিচিপশ্যনিষ্টত বুইছ।
উম।
তেতিয়া ধৰা ছোৱালীজনী থাকিলে মানে মেইনলি কথা-বতৰা পতাৰ পৰা আদিকৰি নম্ৰ-ভদ্ৰকে পাতে ন ছোৱালী মানুহবিলাকে কথা। এইটো কাষ্টমাৰৰ ওপৰত এটা ভাল এটা হেৰি কৰে
অচ্ছা। আছে তোমাৰ চিনাকি কোনোবা আছে?
চিনাকিটো কোনোবা কোনোবা আছিলে বাৰু বায়ডাটা দি থোৱা মই খবৰ কৰিব লাগিব।
উম তেনেহ'লে সেইটো কথা সেইটোত ঠিক আছে তেনেহ'লে ষ্টাফৰ দায়িত্বটো তুমিয়ে লৈ লোৱা সেইটো তুমি মিলাই ল'বা। দৰমহা পাতি কি দিয়ে তুমিয়ে কথাটো পাতি মোক জনাই দিবা আৰু। সিহঁতক কি কেহেত দিলে তোমাৰ আৰু আমাৰো আহিব তুমিতো জানাই তেতিয়া।
উম। আমাৰো লাগিব নহয় চলিব পৰাকে খালি ষ্টাৰ্টিংত অলপদিন অকণ কষ্ট ষ্ট হ'ব দেই
প্ৰথম অ হ'বই আৰু কি ক'বা আৰু ব্যৱসায় বুলি ক'লেটো আৰু নিজৰ ওপৰতে ভৰসা ৰাখি কৰিব লাগিব যেতিয়া।
উম নিজৰ মানুহ এটা কাৰোবা এটা থাকিব লাগিব নহ'লে বিশ্বাস কৰিব নোৱাৰা নহয় আজিকালি।
নাই নাই নাই মোৰ দেউতা তোমাৰ মানে ধৰ দেউতা আৰু ঘৰতে আছে দেউতাকে দিনটোত দুপাক, এপাক মাৰিব দিম আৰু।
অ দুপাক মানে ইনে আৰু ৰখিব মেইনলি মানে গাড়ী টো ঘপচে লৈ যাব নোৱাৰে কিনি পেলাই কাষ্টমাৰে মেইনলি পাৰ্টছ
গম পাইছো গম পাইছো তাৰ একো নাই সেইটোৱে সেইটোৱে কেমেৰাটো থাকিবই আৰু বিশেষ এ এপাক, দুপাক মাৰিব দিম আৰু তোমালোকৰ দেউতাকো পাৰিলে এপাক, দুপাক যাব দিবা হৈ যাব মিলি যাব তেনেকে।
নাই মিলাব লাগিব কিবা এটা কৰি।
উম কাৰণ এতিয়া তুমিও বিজি থাকা, মইয়ো বিজি থাকো আমিও এনি টাইম থাকিব নোৱাৰিম, তাত টাইম দিব নোৱাৰিম।
আৰু বাকী পিছে তোমাৰ কেফেখন কেনেকা চলি আছে?
মোৰখন ঠিকে চলি আছে বাৰু।
যেনতেন
তাকে তোমাৰ চাইডতে এই যে ৰুম এটা যে আছিলে যে ৰুমটো খালি আছে নে নাই?
সেইটো কোনোবাই ল'লে বুলি কোৱা শুনিছো বাৰু এতিয়ালেকে দেই খবৰ পোৱা নাই।
খবৰ এটা কৰি চাবাচোন মোৰ মানে দাদা এজন আছে তেওঁৰ লাইচেন্ঞ্চখন মানে এ তোমাৰ হেৰি ফাৰ্মাচীৰ লাইচেন্ঞ্চখন মানে তেওঁ এনেই থৈ দিছে। দাদাজনো মানে অলপমান তোমাৰ হেৰি হৈ আছে মানে কি কৈছা?
সেইকণ জেগাত ফাৰ্মাচী নাই কিন্তু দূৰ দূৰলৈকে।
অ সেইটো কাৰণে কৈছো মই মানে চালো সেইকণ জেগাত কালি গৈছিলো মই ওলাই।
সেইটোতটো আৰু ভাল।
উম মানে তোমাৰ এনে মোৰ দাদাজনৰ মানে অলপমান ফাইনেনচিয়েলি প্ৰব্লেম হৈ আছে দাদাজনক যদি আমি যদি কওঁ যে এগ্ৰিমেণ্টটো কৰি লম দুই তিনি বছৰ সেইটো কাৰণে এগ্রিমেণ্ট কৰি যদি আমি দাদাজনৰ পৰা প্ৰথম দুই, তিনি বছৰ মান কৰি লওঁ পাছত আমি নিজে পাৰিলে নিজে উলিয়াই লম।
উম, শিখৰ তিখৰ দিব লাগিব আ,
দিব লাগিব দিবা তুমি কথাটো পাতি চাবা সেইটোও বেয়া নহ'ব তেতিয়া। কাৰণ তোমাৰ সেইডোখৰত মানে তোমাৰ সেই জেগাকখনত মানে নায়েই।
সেইকাৰণে নাই একে আগত বহুত দুই কিলোমিটাৰ দূৰত যাব লাগে, তাৰপিছতহে আছে।
সেইটো-সেইটো পাৰিলে আমি যদি তাত যদি চেম্বাৰ এটা বহাব পাৰিলেও বেছি ভাল আছিল বুজিছা।
ডক্টৰ বহাব।
উম, ডক্টৰ বহাকে সেইডোখৰত মানে তোমাৰ ছেম্বাৰ এটা বহাই দিয়া মানে বহুত ভাল আৰু।
উ লৈ পেলাই দোকানখনন খোলাৰ পিছতহে চেম্বাৰটো হেৰি হ'ব। আগতীয়াকে চেম্বাৰটো নহ'ব।
উম, গম পাইছো, গম পাইছো। মই মোৰ দাদাজনক মানে মই কথা পাতিছিলো। লাইচেন্ঞ্চখনৰ কথা তোমাৰ দাদাজনে কৈছিলে যে, হ'ব তোমাৰ পঞ্চাছ ষাঠি হাজাৰমান টকাতে মানে দাদাজনে কৈছে এগ্ৰিমেণ্ট কৰি ল'ব পাৰিবা।
উম,
মই বোলো হ'ব তেনে ঠিক আছে পঞ্চাছ ষাঠি মানত যদি এগ্ৰিমেণ্ট কৰি লব পাৰোঁ দুই, তিনি বছৰ কাৰণে।
উম,
এ দাদাজনে কৈছে যে দুই তিন বছৰ দুই বছৰ মানৰ কাৰণে ধৰা,